হেলো, সোমাইছে? অ', এয়া তাঁত বৈ আছো, কি কৰিছা?
এ, মই তাতে বৈ আছো অ'।
অ'।
অ', অ', উম।
লগাই পেলাই ষ্টেন্ড এই টেবুলখনে।
অ', অ', শুনি আছো।
টেবুল ফেনখন লগাই পেলাই পকাতে পৰি আছো, তোমাৰ কিবা মবাইল থ আছে দেখোন।
গোৰ গোৱাই আছে কেলে?
চে চে থকা গতা লাগিছে নেটৱৰ্ক নেটৱৰ্কতটো নাই নেকি চে চে থকা গতা লাগিছ, অ', হৈছ ছে ভাল হৈছে অ', হৈছে অ'। এই মায়ে কি কৰিছে?
এয়া চাওঁতে বহিয়ে আছিলে। আইঅ গছৰ তলপ বহি আছে, বতাহ অকণো নাই অই ইমান ৰ'দ অই আ
উ
ৰাম, ৰাম, ৰাম, ৰাম, ৰাম, ৰাম, আমাৰ ঘ আমাৰ ভিতৰত পানী থৈ দিলেও গৰমৰ তাপ গটা লাগিছে মানে।
এই নোৱাৰি দেই মানুহবোৰ কেনেকে আছে জানো।
এ, তুমি ইমান গৰমত তাঁত বৈ আছা নে?
এক আঙুল মান বওঁ আকৌ উঠি আহো। একেহে বব নোৱাৰো চাৰিখন ওলালে।
আৰু চাৰিখন আছে আ।
অ', অ', আৰু চাৰিখন আছে আৰু।
অ', অ', চিলাই পিন্ধিচা নাই?
উম, নাই পিন্ধাক, লোকৰ হে দিছো দু খন আৰু দুখন দিম, কাইলে মানে দিওঁ।
অ', অ', অ', ছোৱালী আছে জনী কি কৰিব আৰু গৰমতে আৰু ইফালে বা সিপ ফালে বা মোবাইলটো চাবলে পোৱা নাই, সেইটোও দুখ। এমেনা সেমেন কৰি ঘুহি ফুইছে আৰু।
উম। আমাৰো এই দুটা হেৰি এইটো কি ইফালে গৈছে সিফালে গৈছে মোবাইল চাবলে লা এতাত থেহি লাগি খুলেগে।
অ হয় কোনটো ডাঙৰটো নে সৰুটো
ডাঙৰটো
অ ডাঙৰটো কিমান সময়ত আহিব ডাঙৰটো অহাৰ কথা আছিলে যে
ডাঙৰটো যাব আৰু কিমান সময়ত যাই জানো আৰু
অকমান জোৰ পৰিলে আহিবলৈ ক'বা অ ইমান ৰ'দত নোৱাৰে চাইকেল লৈ
সেই নোৱাৰি নোৱাৰি
হে নালাগে নালাগে এই পাঁচটামান বজাত অকমান পাঁচটা বজাত আহিলেও সিহঁত পাঁচটা বজাত আহিলেও চাৰে পাঁচটা মান বজালৈ পাই যাবহি চাৰে ছয়টা মানতহে বেল পৰি হেৰি হয়
অ সেতক চাৰিটা মান বজাত যাবলৈ কৈছো চাৰিটা চাৰেচাৰিটাত
অ অ তাকেহে ঔ
অ বৌ এইখিনিত ইমান মাছ ঔ পুঠি মাছ
তিনটা আহিব
এ এটা ফোনৰ কানেকচন নাই যে গৈ লগত গৈহে গম পাব গৈ ওলাই গৈ সি যায় নে নাযায়
অ দু দুটা আহিব নে তিনটা আহিব
তাকে কৈছো দুটা ইফালৰ পৰা ওলাই যাব সিটো এতিয়া কিমান সময়ত আহে কি কথা হেৰি যায় নে নাযায় সি তাৰ লগত কানেকচনেই পোৱা নাই
অ অ অ
ওলাই গৈহে সুধি পেলাই নিব নেকি
অ অ অ
তাৰ মানে চাইকেলো নাই যে
অ অ এতিয়া দুটা দাবুল হৈ আহিব লাগিব
অঁ
অহ অহ চাইকেল নাই
উম এ সি আইয়েকৰ লগতহে থাকে মাক বাপেক নাই যে
অহ বাপেকো নাই নেকি
বাপেক আছে বাপেক ইয়ালে নাহেই নিজৰ নিজৰ মাকো আছে সেইবোৰ পাৰটি বেলেগ বেলেগলে গুছি গ'ল আও
অ চোৱা হেৰি এইটো কি মাক মাক জনী বেলেগলৈ গুচি
অহ অহ বাপেকেও বেলেগ এজনী আনিলে
অ মা বাপেকেও আনিলে
অ
অ তাৰপা বাপেকেও বেলেগে আনি পেলাই কত থাকে বেলেগ জেগাত থাকে মানে ঘৰলৈ নাহে
নাহে নাহে বান্দৰ দিয়া নে হাঁহ কিনি ক'ৰবাত থাকে
অহ অহ চাই সেই লৰাটোৰ লগত কানেকচন নাই
আহিলেও মাত বোল নাই সি আহে হেনো বাপেক ইয়ালে মাকৰ ফালে আহে কিন্তু ইমান হেৰি নাই সি
আইয়ো দেহি
সি এতিয়া আইয়েকৰ লগতহে থাকে
সিহঁতে আকৌ নিজৰ নিজৰ এখন সংসাৰ পাতিলে একো কথা নাই বাৰু মাকো বেলেগলৈ গ'ল এখন সংসাৰ পাতিলে বাপেকে কিন্তু ল'ৰাটোৰ কথা যে নেভাবিলে পাগল বুকে। সচাকে দেই অলপ মানুহ নহয় দেই। পৃথিৱীত নাই আও সিহঁতে আকৌ এখন নতুন নতুন- সংসাৰ পাতিলেগে ল'ৰাটোৰ কথা নাভাবিলে।
লৰাটোৱে এতিয়া এক- এতিয়া উঠি গল আও ককায়েক কথা থাকে আও এতিয়া তাৰ আকৌ- সিয়ো যাম বুলি কৈ আছে।
আহক আহক অ ল'ৰাটো হেৰি পঢ়া শুনাত ভালনে?
বেয়া নহয় ভালেই আমাৰ চানুহঁতৰ নিচিনাই আও ইমান বেয়াও নহয়।
অঁ অঁ অঁ, তাকে সে দেই। ল'ৰা ছোৱালী এৰি পেলাই কিছুমান মানুহ থাকে আৰু দেই। আমি দেখো এইখিনিৰ পা অকমান নেদেখিলেই মূৰটো গৰম হৈ যায় কলৈ গ'ল কি হ'ল? চিঞৰ বাসৰ কৰি থাকোতে মেলোত- জোনে-
তুমি এই হেৰি কিবা ফেনৰ ওচৰত আছা নেকি?
নাই মই গছৰ তলত আছো।
ফোনটো বৰ হে হেয়নী উঠিছে।
কেলে হে সেয়াই আছে?
ইমান চে চেৰ থকাগতে হৈছে।
এতিয়া হৈছে নে নাই?
অঁ' এতিয়া নাই হোৱা এতিয়া নাই হোৱা কিবা হেডফোন চেডফোন লগাই থ-
অঁ' হেডফোন লগাই থোৱা আছিলে।
অঁ বৰ চেৰ চেৰাই থাকিলে।
ছোৱালীয়ে কি কৈ আছে এতিয়া অঁ সেই মানুহ-
ছোৱালীয়ে জনী কি- এতিয়া বহি পেলাই পানীকে খাই খাই বহি আছে। উম উম' উমহু উমহু' নাই নাই মানুহজনে ফোন চোন কৰিছিলা নে তোমাৰ?
অঁ' কৰিছিলে অথনি কাম কৰি আছে। আইঐ গৰম বহুত হেন ঐ আজি।
আজি আকৌ ইফালে যাব নহয়।
আজি নাযায় হেনো কাইলৈহে যাব।
অ' আজি নেজ-
তাতো ন বহুত গৰম।
আইও গৰম হ'ব তোন আও। ইফালি মই তাকে চিন্তা কৰো ইফালি শকত মানুহ- মানে-
গৰমে একেবাই। যোৱা আগৰবাৰ আহোঁতে টেঙা টোপোলা চোপলা দি পঠিয়ালোঁ তাপা থৈ গুচি গ'ল। এইবাৰ অতি বেছি হ'ল এতিয়া- পাছাবোৰ একেবাৰে হালধিয়া হৈ গৈছে টেঙা চেঙা থৈ গুচি গ'ল এতিয়া খাবলো একো নাই।
উম'
তাকেইহে।
অ হয় অও এখন নকবা আৰু গৰম। আৰু এইবাৰ বাৰু এনেই হলে গৰমটো বৰষুণে বৰষুণে ইমান দিন ইমান একেবাৰে গৰম নহয় কিন্তু এতিয়া মানুহবোৰকে গৰমবোৰ কেলে সহ্য কৰিব নোৱাৰা হল গম পাইছা নাই? এনি টাইম ফেনৰ তলত থাকি থাকি। ৰাতি ৰাতিটো এইটোৱে এনি টাইম ৰাতি দেই, ফেনৰ তলত থাকি মানে ঠাণ্ডা লাগি গৈছে তেওঁ ফেন অফ কৰা নাই। আকৌ ফেনখন অফ কৰিলে গৰম উঠে সেইকাৰণে দিনত মানে এতিয়া মানুহে অকমানো ৰ'দ -চ'দবোৰ মানে সহ্য কৰিব পৰা নাই গম পাইছা নে নাই? এনি টাইম ফেনৰ হাৱাত থাকি থাকি। হৈছে আগত কি মা গৰম নাছিলে নেকি?
আগৰ মানুহ কি, আগৰ মানুহ কি কাৰেণ্ট নাথাকোতেনে মানুহ বিচনী মাৰি হলেও থকা নাছিলে নেকি? বিচনী মাৰি হ'লওতো শুইছিলে এতিয়া দেখোন কাৰেণ্ট নহ'লে মানুহ শুবই নোৱাৰে। টোপনিয়ে নাযায়।
সেইবোৰে এতিয়া এই কাৰেণ্টৰ জহৰত কাৰণে মানুহবোৰ যান্ত্ৰিক তাৰ মাজত সোমাই পৰিছে যে।
আগৰ কি মানুহৰ গৰম নাছিলে নেকি বাৰু হয় নহয় বাৰু? আগতে পকাও নাই মাটিতে পৰি পৰি কাপোৰ এখন পাৰি পাৰি আমি শুইছিলো মনত আছে। এতিয়া হেৰি বেলেগ একো বনোৱা নাই অথনিৰে দালি এখন আছে, ভাত আছে। তাৰপা কেৰেলা আলু ভাজিছিলো, তিতা কেৰেলা। এনে আছে, খাম আৰু অকণমান দেৰিকে টেঙা - চেঙা অকণ চেপি আচাৰ অকণ লৈ মেলি। এ, কি এ কেইটা আকৌ বনাই থাকিম। কিবানো দুবেলা, একেলগতে বনাই থৈ দিছো আৰু। তুমি আকৌ কিবা বনাব লাগিব নে কিনো?
নালাগে আমাৰ নাখায়ে নহয় আমি ভাত খোৱা দেৰি আকৌ নাখায় আ। আবেলি গধূলা সময়ত সন্ধিয়া লগা চাহ খাওতে কিবা কিবি এটা খাই দিও আৰু।
অ অ।
ৰান্ধিলে তাতেই খাও।
আমাৰো সেইটোয়ে হেৰি এতিয়া আকৌ খোৱা নহয় আৰু। একেবাৰে দেৰিকে খাম আৰু কেতিয়াবা।
অ, এ হেৰিহঁতৰ দাদাহঁতৰ মাটি ৰুইছে নেকি?
নাই ৰোৱা নাই ৰোৱা, দেৰি আছে মাটি ৰুবলৈ।
অঁ।
উম উম, তাপা হেৰি এইটো
তোমালোকৰ কাষৰ ঘৰ বৌবৌজনী ভালে আছে?
অ' আছে, আছে। আছে, এইবোৰ আজি মাত বুলিয়ে কোৱা নাই দেখাই নাই মানুহবোৰ। বোৱাৰী হলেও ওলোৱাই নাই নেকি নে মইয়ে ওলোৱা নাই নে? আজি দেখাই নাই, বাৰীলৈ। যোৱা নাই হেৰি তোমালোকৰ দেউতা ঘৰত নাই নি?
অ', আছে এই হেৰি আছে মানে অকমান ইমান গৰম যে ক'বালে ওলাই গৈছে। ই ৰাস্তাই চাইকেলখন লৈ ওচৰৰ মানুহ এঘৰলে। ৰাস্তা কাষতে গছ এজোপা আছে তাৰ তলতে বহি
অ', অ', অ' এইটোৱে ভিতৰত থকাতকে অ' ফেনৰ হাৱাই চাৰে থকাতকে গছ-গছনি তলত থাকিলেই ভাল বহি। সেই গছ-গছনিৰ তলত বহি থাকিলেই ভাল লাগে।
অ', এতিয়া মই গছ বহিয়ে তলতে বহি আছোঁ। ভিতৰত থকা নাই বোলো, এতিয়া মই গছৰ তলতে বহি আছোঁ। ইমান গৰমৰ অ' ভিতৰত এই বৰচাং নাই যে। টিং পাতৰ তাপত একদম ৰ'বই নোৱাৰি। বাকী পাচলি-চাচলি হৈছে নে? পাচলি-চাচলি।
পাচলি বেলেগ নাই, এই ভাতকেৰেলা দুটামান লাগিছে তিতাঁকেলা আজি বাপেকে হাঁহিয়ে উঠিছে। যিকণ, যিকণ তিতাঁকেৰেলা অ'।
তাৰ লগৰ কেইটামান কিনি আনিছে, অকণ অকণি বেলেগ পাচলি-চাচলি হোৱা নাই। বাৰু হ'ব দিয়া তেতিয়াহ'লে নে কি?
তাকেহে, আহিবাহঁত এইবাৰ গৰম বন্ধতে।
অ', যাম।
হ'ব, দিয়া।
হ'ব বাৰু দিয়া তেতিয়া। ৰাখিছোঁ ন' অ', অ', হ'ব দিয়া।